এ, সময় হৈ গৈছে। ছিল মানে
অ'! নকা চকা হাত।
কটা নাই। নিজে কটা গৈছে সেই পিনৰ পৰা।
অ' মই বকি আছোঁ ইপিনে।
ব' মানে, কি হৈ হৈছে, সেই হোৱা নাই। ফোন কৰি আছোঁ শুনচোন কি হ'
খি আছোঁ।
অ'! ভালে আছে। মই চো এইবাৰ মই কৰো ৰ'।
মই আৰু তোক যোগাযোগ কৰিলোঁ হয় আৰু সেই সেউজীয়া কালাৰৰ সেইটোকাত। যে, ক'ৰ মোক। তেতিয়ানে, তই ক'ৰলিয়ে।
তই কৰবি দে।
উম, হ'ব দে।
তোৰ এতিয়া বাকী থাকিল
চাৰিটা অ'!
চাৰিটা বাকী থাকিল।
উম! মোৰ সেইকেইটা চাইয়ে আছে।
অ' সময় লাগে। মানে, বাকী মাহৰো থকা নে কিমানত আছেই আৰু
অ'!
আৰু বাকী মানে, কিছুমানে ত্ৰিশটাক লৈ কৰি দেই। ত্ৰিছ, পঁয়তিশ টাক লেকে কৰি দিয়ে।
অ সোমাইনে সেই হিচাপত
অ সোমাই
উম
কথাখিনি ভাল হ'ব লাগব আৰু মানে যিমানে কৰিবি সিমানে বাঢ়ি যায়।
অহ নৰ্মেল কথা এ এ কি কয় এইটো এনেকা যেনেকা কথা পাতো সেনেকাও কথা পাতিবা লাগে আৰু
উ নৰ্মেলি মানে কি অ ফেমেল কি বুলি ফেমিলি এ হেৰি ঘৰৰ কথা পতিব লাগে ঘৰৰ পৰিয়ালৰ কথা বা ঘুৰা ফুৰা কথা থা তাৰ পিছত লগৰ বন্ধুৰ কথা পঢ়াৰ বিষয়ে অ পঢ়াৰ বিষয় সেইবোৰ পাতবা লাগে সেইবোৰ পাতিলি মানে বেছি কে মানে ভাল আৰু
অ তোৰ পঢ়া শুনা
মোৰ পঢ়া শুনা পানীত গেছে।
ক'ত এ আমাৰ এইটো নদীত নে?
অঁ
অ মই একেলগে মোক কব লাগিছিল মই একেলগে দি ঘেতালো হয় পানীত।
হু হু হু হু অহ পৰীক্ষা কি বা হ'ব!
লাগে ন
চিন্তাই লাগছে কালি মই যোৱা কালি
মহাবিদ্যালয় যাবি ন
হে যাম যাম
অ নিগেলি চাবি
চামে দে যোৱা কালি মানে মোৰ ভান- ন্টি লগত কথা পাতিছিলো দেই কথা পাতোতে তাইও এইগিলা কৈ আছিল তাইও বাপাৰে বাপ যি মানে মাজে মাজে আহি যায় মানে ভুলতো যায় আৰু মইে অলপ আগতে যেনেকে মাৰছিলো
হে হে
উ তাইৰ সেইটা হ'ল চাগে তাই কেইটা কৰলা পঁচিছ টামান কৰলা চাগে এটালৈ
তোৰ ভণ্টি মানে
এ এ মোৰ লগৰজনী
অ আমি যি গৈছিলো
তই যে গৈছিলি কত গেছিলি বা
তুৰ লগত
মোৰ লগত কত গৈছিলি এ নহয় নহয় সেইটো নহয় সেইটো নহয় নহয় নহয় এই বাহিৰত থাকে মানে সেইত থাকে যি দি যি যায় সেইটো জাগাত থাকে
জ জ জয় দিছ
আহ তাতে থাকে এ জ নহয় গ গ
অ অ অ অ গ অ গ গ সেই কি কই বা তোৰ কেইটা গল
অহ
উম হম
মোৰ মোৰ কেইটা বা এই পাঁচটা আছে এই পাঁচটা হ'লে মোৰ বিশটা হ'ব
ভাবছিলোৱে মই কব গছিলো বিশটামান গ'ল চাগে সেনেকা বুলি
উম এতি এইটো সেতি মোৰ স সোতৰটা হৈছে আৰু বাকী কেইটা কৰিলে আৰু তিনটা নেকি ওঠৰ ঊনৈশ বিশ আৰু তিনিটা কৰলেই মোৰ বিশটা হব তইও সোনকালে সোনকালে কৰ উম
উ
মানে মই আগৰ পৰা কৰি আছো নে
অ
সেইকাৰণে তই কি বিশ্বাস নকৰা
সময় কছ আগে তোৰ সময় হওক দেচোন এ তাৰ পিছত জন্ম কৰিম
সেইকাৰণে তিয়া নকওঁতে তো কৰি পেলাব লাগছিল
আগে তো সমাক দেছন তাছত মই কৰিম
উম, তাকাতোন।
চাহ
এইেই কাৰন হ
ঐ নেতৰক নাই তুৰ। ৰ অ, আছো। এই হ'লতে সূতা, শল হৈ গৈছে।
অঁ, গম পায়ছো দে'। হেৰি নহ'লো বুলি বিশ্বাস।
হা?
উ অঁ হাহাকে থাক তই, হাহাকে থাক। বোলো ইটান, ইটান হ'ল আৰু, বিশ চাহ
অঁ হল-হল। এান মকললে পো স নোকো লাগে হে
উম কথা পাতি থাক, চত থাক
ইতান, নম ্ব নব্বৈ শতাংশ। বাকি দহটো, ম তাত সোয়াৰ পিছত বিশ্বাস, অঁ।
তোৰ সেইত আছে যে, এ' কি বুলি কয়, চাই আছে, মোৰো চাই আছে, এইগিলা হোৱাৰ পিছত, হৈ যাব দে।
চাওঁতে কিমান টাইম লাগে? মোক আৰু, সে কৰিবা দিছে।
কি কৰিববা দিছি?
তাতে লিখি দি আছে, মানে তোৰ দৰমাহাতত তাতে যাই কিনে যে, লিখি দিয়া আছে, আৰু কৰিবা লাগিব এই।
অঁ।
আৰু এইকেইটা চাই আছে, সেইটো। পুছা!
এ মানে যোনি যোনি এটা এ নতুনকে লৈচি। যেতিয়া একেলগে সোমা হবৌ
উম।
টান মানে তোৰ সেইটো খোলা যাব বুছ।
আহ। এইটো কৰি দিবি মোক?
হা অ', অ', হ'ব দে।
বোলো দৰমাহাৰটো।
তই সেই কৰবি আগতে আমি যোনটো দি পইচা মানে দেও আৰু বস্তু বস্তু খালী। ভয় দি যি যায়।
অ।
সেইটোৰ তই নতুনকে এটা হেই বনি লবি। এ এ ৰস।
এ মই তোক চিঠি পঠাইছো চা।
অ', হয় নেকি এইটো বন কি কয়টো বনোৱা নাই নেকি? হেল্ল, এইটো এইটো বনা জানাই নাই নেকি?
তোৰত তাত মানে এনেকা এনেকা আছে নে চাবি মই তোক সেই পঠাই আছো
অ', হ'ব দে চাম দে। যিতন ভালকতে যোগাযোগ কৰিম তিতন হে কৰিবি। হব?
অহ।
আহ।
এ চাহ তোৰ তাত দ্বিতীয় নম্বৰটোৰ নিচিনা আছে নে চাহ। দুিতীয়া দুিতীয়টো, প্ৰথমটো মই বনাইছো মানে।
অ', মই চাবা লাগিব ৰ। চাম দে, যোগাযোগটো কাটি কিনে ছন্দে
আহ হ'ব দে।
অ।
মানে সেইটো বনাই থৈ দিলি ভা সেই টো হৈ থাকিলি মানে
অ, সেইটো হৈ থাকিলে মানে হুম অঅ।
নলি বা হেত যদি তাতে দি দিয়ে কি ঠিক বেলেগৰ যদি আৰু আমাৰ সংখ্যা কেইটা যদি দেখা পাই যায়? বুটছা? সেইকাৰণে, সেইকাৰণে মানে মই সি দিনাখনে বনাই লৈছো। মই যে আমাৰ আহি ফোন কৰছিলো ফোন কৰি লচিৰনা বিছ বিশ টকা এটা। বিশ টকা মানে হেৰি লয় উনৈশ টকা লয় সেইটো কৰবা কাৰণে।
হয় নেক
অ, উনৈছ টকা দিবা লাগে।
অ উনৈছ টকা এটা দিম দে, কিনো
অ
তাৰ পিছত হেইটো হয় আৰু ভাল।
অ
আৰু মাহে মাহেটো নাকাটেই।
আতে।
উম।
অ নাজ সেইতিয়া কাটব সেইহে কাটে যি দি যি যায়, তাতেহে কাটে।
ততে কাটে নেকি মাহে-মাহে?
মাহে-মাহে নহয়। যদি বেছিকে তেতিয়া হলি কাটেই।
হয় নেকি?
এশ বা ছাব্বিছ টকা নে কিবা সেনে কাটেই।এই
অ, তো নেটৱৰ্ক নাই।
তোৰ নেটৱৰ্ক নাই।
খুচি।
অ।
আইছি না? ভালকা, অ।
ইছ, ইছ।
অ। এইপিনে মানে একদম কেম্বা বতৰটো হৈ আছে।
আমাৰ সেইপিনেও
আহ
উম
গাড়ী মটৰ আহা যোৱা
অ শুনি আছো ৰ চাওঁ এই শব্দ
হুম হুম হুম
উম আমাৰ সময় হ'বা হ'ল আৰু
মোৰ তাকে চাইছোঁ ৰ ৰ দেই ৰ
হয় হয়
দে দেব তই কৰ
অঁ দে